খুৰী খুৰী শুনিছে হে
অ কি কৰিছে ছা
মই আছো দিয়ক আপুনি
মই আছোটো
আপোনাৰ গাটো বেয়া বুলি শুনিছিলো যে ভাল পাইছে?
গাটো অক বা বেয়া হৈ আছে ভাল পাইছো বাৰু অকমান
অ আমাৰ ইয়াত বৰষুণ জানাই বহুত।
উম এতিয়া এতিয়া অকনমান বতৰটো ঠাণ্ডা হৈছে ভালে হৈছে আমাৰ ইয়াত বহুত ৰদ।
হয় কিন্তু মানে বৰষুণ বেছিকে দিলে আকৌ বানপানী হ'ব যে।
ভাল পাই দে শুভেচ্ছা কথা যে নকবা আৰু দেই
সেইটোয়েতো আমাৰ এইপিনে আপোনাৰ উম কামপুৰ কামপুৰ চাইডে তিনি খুটি আছে ন ইপিনে চাপৰ মুুখ ৰ'দৰ ওচৰত সেই তিনি খুটিটো ভাঙি যায় পানী হলে আপোনাৰ গোতেই আমিতো যোৱা দুবছৰ আজিৰ পৰা দুই বছৰ আগত মানে এতিয়া টো আমাৰ ইয়াত বহুত আপোনাৰ আমাৰ ৱাল ডুবি গৈছিলে ভাবকচোন আমি চব অ আমি চব ওপৰত আছিলো দেউতা দুব খাই যায়গে মানে ৰাস্তালৈ দেউতা ওলাব নোৱাৰে অকল মুখখন দেউতাই তেনেকেই কষ্ট কৰি ভোৰ এখনত ঠেলি ঠেলি আমাক উলিয়াইছিলে দেউতাই হাতেৰে ঠেলি ঠেলি আমাক ভৰত উঠাই যত দেউতাৰ অকল মুখখন ওলাই আছিলে মোৰ তাত সেই ফটোখন আছে মোৰ আজিও চকু পানী ওলাই যায় গা শিয়ৰি যায় দেখিলে
আহ দেখাবাচোন সচাকে দেই মানুহৰ ব কষ্ট হৈছিল ত তোমালোকে ক'ত কেনে
সেইটো সময়ত মানে আপোনাৰ মোৰ এ ট্ৰেন্ঞ্চৰ সময়ো আছিলেহি দেই আপোনাৰ মানে মে মানত মে জ জুনত নে জুলাইত টেণ্ডন টেষ্ট
যোৱাবাৰ আগতীয়াকে হৈছিলে।
নহয় নহয় নহয় এই সময়ৰ পৰা আৰম্ভ মানে শুনক আপোনাৰ যেতিয়াই আপোনাৰ ইউনিভাৰ্চিটি এনট্ৰেঞ্চৰ এপ্লাই হৈছে মানে বুজিছে ন এপ্লাই হোৱাৰ টাইম। ত যেতিয়া ভাব লও আৰু সিমান সময়ত হয়তো মে জুনত হয় আৰু সেই সময়ত বহুত গৰম মোৰ মনত আছে মই বানপানীত ওপৰত বহি বহি এপ্লাই কৰিছিলো ম'হৰ কামোোৰ খাই খাই হেৰি হঠাৎ তাতে মানে কি হৈছে বৰষুণ খুব বৰষুণ শুনিছো আৰু নিউজত যে ক'ৰবাত বান্ধ খুলি দিছে আৰু চাব ইমান চেঞ্চিটিভ বেলেগ মানুহে অনুভৱ নকৰে যলোকৰ হোৱা নাই শুনিছো আৰু বান্ধ খুলি দিছে বুলি তাৰপিছতে আমি নিউজত পাইছো এনেকে তাৰপিছত হঠাৎ আমি। সন্ধিয়া আবেলি সময়ত হঠাৎ আমাৰ ৰাস্তাটো মানে কি হয় অকমান ডাউন আমাৰ আমাৰ যিটো আমাৰ এই তিনি চাৰি ঘৰলে নামি অহা ৰাস্তাটো অকমান ডাউন অ কাষত দুটা খাল আছে লাহে লাহে দেখিছো খাল কিতা পৰি আহিছে হঠাৎ বুজি পোৱা নেকি কি হৈছে মানে? আবেলি সময়ত অলপ ওচৰৰ মানুহ খিনি মনতটো গোন্ধালে কি হৈছে চব খাল বোৰ ভৰি আহিছে যে তাৰপিছত অকে পানী আহিছে তাৰ পিছত সেই খালৰ পানীটো লাহে লাহে আমাৰ ৰাস্তা পৰা এনেকে এটা লাইন কৰি ইটোৰ পৰা সিটো ৰাস্তালৈ এনেকে এটা লাইন কৰি সৰু যেনেকে আমি বাল্টিয় পানী অকন কিতিলৈ যায়গে না পাৰ হৈছে ভাব। তাৰপিছত অলপ ভয় লাগিছে মানে। তথাপিও হৈছে নাই নাই একো নহয়। নয় তাৰ পিছত ইয়াৰ আগৰপৰা পানী হৈ গৈছে ন ত' খুৰা গাড়ী কমতি ডুব। গৈছিলে প্ৰথমানী মানে আমাৰ কষৰ ঘৰ খুৰৰাৰ গাড়ীত। ত গাড়ীখন বেয়া হৈ গৈছিল বহুত। ক'ব নোৱাৰাকে তোক। খুৰাই কি কৰিলে গাড়ীখন অ নহয় নহয় নহয় দেই সেইটো মই প্ৰথমবাৰৰ কথাই কৈ আছো ছেকেণ্ড বাৰ হওঁতেহে খুৰাই গাড়ীখন উলিয়ালে প্ৰথমবাৰ হওঁতে খুৰাই মই প্ৰথমবাৰৰ কথাই কৈছো অলপ লিৰিকি লিৰিকি পানী আহিছে তাৰপিছত স্কুটিখন লৈ দেত এ বজাৰলৈ গৈ কিবা কিবি দৰকাৰী মানে বস্তু কেইটা আনিলেত আমি মানে অলপ এক্সাইটমেণ্ট কি হৈছে মানে হা তাৰ পিছত। সন্ধিয়া দেখিছো পানী আৰু বাঢ়ি বাঢ়ি বাঢ়ি বাঢ়ি ৰাস্তাাতটো এনেকে আমাৰ পিনে আহি আহি আছে পানী খিনি তেতিয়াৰ পৰা আৰু এনেকে ৰ ভৰিৰ ওপৰলৈকে পানী আহিছে আৰু বুজিছে ন তাৰপিছতে গোটেইখন তেতিয়ালৈকে মাথাউৰি ভঙা নাই তেতিয়ালৈকে পানীটো মানে আহ বিয়পি কাষৰ খালবোৰলৈ আহি গৈছে হয়। তাৰ পিছতে। ৰাতি শুই থাকিলো বা মাজ ৰাতি দুটা বজাত এচাপ কৰিবলৈ উঠিছো ভৰি দিছো তলত ৰুমৰ তলত গোটেইখন পানী
অহ
ভাবক পানী ইমান জোৰেৰে বাহিৰৰা ৰাতি। টা বজাত তেতে ঘৰ ভৰাইল ইয়েচ। ঘৰ ভৰাই দিলে তাৰপিছত। কান্দিছো চঞৰি চিঞৰি মা দেউতা অলৰেডি উঠি আছিলে আমাৰ দগী বিচনাৰ ওপৰত উঠাই ৰাখিছে সি বহুত চিঞৰি আছে ভাবক ৰাতি আন্ধাৰত ৰুম ভৰি পৰিলে সেই পানীত কি আহিছে কো কি একো কব নোৱাৰি ন পানী খিনিৰ লগত কি সোমাই আহিছে কিমান ভয়ানক তাতে ইনভাৰ্টাৰ আছে পাব।
সেইটোৱেইতো
তাৰপিছত সেই আমাৰ মানে এতিয়া ইনভাৰ্টাৰটো এখন ডাঙৰ কাঠৰে এটা তুল বনাই তাত উঠাই থৈ দিছে তেতিয়াই কৰা সেইখিনি মোৰ লগৰ ছোৱালীজনী ঘৰত ইনভাৰ্টৰ বৰবাদ গোটেই ডাললোক। বৰবাদ গোটেই বিচছনা বৰবাত সিহঁতৰ ঘৰ শেষ হৈ গ'ল সেই লিজা কয় মোৰ লগ তাহাঁৰ ঘৰত সিহঁত গোটেই ঘৰটো ডুবি গ'ল সিহঁৰ ঘৰ সিহঁতৰ মানেিটো পুৰণা ঘৰ আছিল পুৰণা ঘৰৰ একেবাৰে ওৰৰ জুংকত ওলাই আছিল। কমপ্লিটিক। অ কুকুৰটো পানীত উঠি গৈছিলে। বাপ গক পানীত জপিয়াই পেলাই কুকুৰটো আনিছিলেগ মানে সিহঁতৰ ঘৰতে দ দ আছিলে। অলপ কৰা আছিলে। ত' সিহঁতৰ মানে জলপ্ৰপাত বোৱাৰ নিচনা পানী পৰিছিলে। সিহঁতৰ ঘৰ ৰাস্তাটো পৰা ইমানেই ভয় লগা আছিল চবতকে ভয় লগা সিহতৰ আছিলে। সহঁতে গেটখনো ভাঙি পেলাইছিলে পানী ত' হেৰি অ তাৰপিছত পানী তাৰ পিছতে। কি হব আৰু ৰাতিপুৱা আপোনাৰ গোতেই গড় মাৰি উ তেতিয়াহলে মানে ইটো চাইডে ৰাস্তা ইটো চাইডে পাৰ হোৱা নাই। পানী তাৰ পিছত আৰু। মই পেহীহতৰ ঘৰলৈ গ'লো বস্তু চস্ত কৰি আইতেও আছিলে। তেতিয়া যেন ওপৰলৈ আহিলে। আইতাকো লৈ গ'ল মোকে আইতাকে পেৰীহঁতৰ ঘৰলৈ লৈ গল দেউতা মা ইয়াত কষ্টত আছে। তাৰ পিছত দুদিন পিছত আহিছো। মই দুইটা পাৰ পানী হৈ গ'ল তাৰ ত ৰাস্তাও কমপ্লিট পানী। মেইন ৰোড পানী মানে এইটো ৰডটো পানী এই চাইডে কোমপ্লিট পানী। ত' মই পানী দি নাৱত নাৱত ভাবক এইটো ৰাস্ত যত মই এতিয়া ঘূৰিছো। সেইটো ৰাস্তা নওত আমি ঘূৰিছো। গোট চাপৰ মুখ ডুবি গল তিনি খুটি গোটেই ভাঙি। ভয় লগা এইটো মানে আপোনাক মই ফটো দিম আপুনি চাব। মই জীৱনত পোৱা নাই সেনেকা। ৰাস্তাত মাছ ধৰি আছে। মানুহে হাতত গতিকে প্ৰথমে গৰমাৰিখনেই ডুবি গৈছিলে। এতিয়া এইটো বান্ধটো বান্ধিছে বোলে। এতিয়া এইবাৰ পানী নাই লাষ্ট টু ইয়াৰ্চ পানী হোৱা নাই সেইয়াই আপোনালোকৰ পিনে
আমাৰ পিনে মানে কি হয় আমাৰ জেগাডোখৰ যথেষ্টখিনি ওখ হয় ঠিক আছে। আৰু আমাৰ ফালে তাৰে ইমান মানে পানী নহয়। হা বিশেষকে কিন্তু আপাৰ আছামত পানি বা বহুত হয়। সেইটোই নকওঁ ব আৰু কিন্তু আমাৰ জেগা খিনি খুব কম হয়। মানে জেগাত তিবাৰাকৰ যথেষ্ট মানে হেৰি হয়। এইপিনে যদি তুমি ডিব্ৰুগড়ৰ চাইডে আহা ন ডিব্ৰুগড়ৰ চাইডে মানে কিছুমান জেগা তুমি চাব নোৱাৰা ইমানে ভয়ানক হৈ থাকে। মানে ব্ৰহ্মপুত্ৰই কেনেকে ভাগি মানে এটা ৰুদ্ৰ চুড্ৰী ৰূপ লয়।
এক
তুমি মানে ব্ৰহ্মপুত্ৰ গোটেইখন সাগৰ হৈ যায়। মানে ইমানেই এটা ভয়ানক ৰূপ লয়। তাৰ পিছত মানে কি হয়। আমাৰ মানে বানপানী হিচাপত তেনেকে নহয় আমাৰ ঘৰৰ পিছফালখন ডুবি যায় দুপি যাই মানে কি হয়। আমাৰ মানে খুব এটা ডাঙৰ জাল আছে। সেই জান ত মানে কেল মানুহবোৰ বহি বহি ঘৰ বনাই বনাই বনাই কি কৰিলে। জান জোৱা পানী খিনি খুব এটা সৰু ৰাস্তা কৰি পঠিয়ালে। এটা ডাঙৰ নদী খন নিচিনা ৰাস্তা। ৰাস্তটো যদি এটা সৰু সৰু ৰাস্তাই পানী খিনি যাবলৈ দিয়ে ক'ৰ পৰা যায়। কোৱাছো বাৰো তুমি, সেইকাৰণে সেই ব্লক কৰি দিয়া। কাৰণে আমাৰ পিছফাল খন ডুবি যায় আমাৰ বাৰু তেনেকে নহয়। কি এবাৰ হৈছিলে। মানে ম মানে মই বাৰো জন্মই হোৱা নাই তেতিয়া আৰু বহুত আগতে আৰু ইমান মানে হেৰি তা আমাৰ মানে দেউতাহঁতে কৈছিলে। আৰু টো কথা মানে আমাৰ পৰা ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ তিনি কিলোমিটাৰ মান আতৰত। হে যি এখন জেগা মানে নদীখন বহুত ৰ'দ আৰু ঠিক আছে। মানে নদীয়ে সুতি সলাই বুলি যে কয়। তুমি যে পালে মই নাজানো বাৰু আগতে নদীখন সেইখিনিত আছিলে। তাৰ পৰাা এতিয়া তাৰ দিশটো অলপ বেলেগ ফালে লৈ গুচি গল আমাৰ ওচৰত আছিলে। বুঢ়ী দিহিং বুঢ়ী দিহিংৰ নাম শুনিচা। অ সেই বুঢ়ী দিহিং বুঢ়ী দিহিং হৈছে। অসমৰ মানে। ম অহ ব্ৰহ্মপুত্ৰৰ ডাঙৰ ডাঙৰ উপনদী খনৰ ভিতৰত মানে এখন মানে ঠিক আছে। আপাৰ আছামৰ সেইখনো মানে তাৰ পিছত সেইখন একে ঘপককে মোৰ মানে এজন মানে মোৰ এজন ছাৰ আছিলে সি মোক পঢ়াই আছিলে। তেওঁলোকৰ ঘৰত পিছফালে ঘপককে কোনো কথা নাই বতৰা নাই সেইডোখৰ জেগা মানে তোমাক মই কৈছো। আৰু তাত নদী নাই ঘপককে ওচৰতে মানে আছে। মথাউৰিতো আছে। ইফালে আছে মানে নদীখন তাৰপিছত মানে সডখৰ মানে মথাউৰি ভাঙিবলগীয়া এটা জেগা নহয়। হয় আৰু দেই উপক্কে কোনটো প্ৰেছাৰত ভাঙি আনিলে জানা নাই কোনো মানুহে সেইটো এটা সম্পূৰ্ণ এটা মিস্তি হৈ আছে আৰু আজিলৈকে ঠিক আছে আনিলে মানে এটা চাইডৰ পৰা হাত আঠ দচ কিলোমিটাৰলৈকে গোটেই ধহি লৈ গুচি গল পুলিচ ষ্টেচন চুলিচ ষ্টেচনৰ ওপৰত মানে মানুহৰ চব ধুপি গল মানে এক্সেপ আমাৰ চাৰি পাঁচ ঘৰান মানুহৰ মানে
কৃষ্ণ
অ সেইটো তেনেকুৱা এটা চিটুৱেচন সেইটো মানে আমাৰ এ এটা কলাৰ তি বুলি কয় আৰু সেইটো সময়ৰ কথা সেইটো সময়ত মানে ডাঙৰ ডাঙৰ ডুবি হৈ গল যিবোৰ ডুবি আজিলৈকে মানে মানুহে উলিয়াবই পৰা নাই সেইডোখৰ সেইকাৰণে জেগাডোখৰ নাম হৈ গল দৈ চিগা সেইডোখৰ জেগাডোখৰ নাম দৈ চিগা চিগা আমি মানে আগতে যাও আবেলিখনত এতিয়াও জানো বাৰু কেতিয়াবা কেতিয়াবা খোজ চোজ কাঢ়িব সেই নাম হৈছে দৈ চিঙা হৈ গল মানে বিল হৈ গল সেইখিনি ইমানেই বেয়াকে হৈছিলে সেইটো মানুহৰ ঘৰ‌‌ চৰ ভাগি লৈ গুচি গ'ল মানে
বৰ বেয়া লাগে জানে এতিয়া বৰ ঠিক আছে আমাৰ পকা ঘৰ মানুহ বিলাক যিবোৰ ঘৰ দুখীয়া মানুহ মাটি ঘৰ বা তেনেকে দি যিবোৰ জেগাত আছে সেইবোৰ জেগাত দেহি তেওঁলোকৰ ঘৰখনেই শেষ হৈ যায়গৈ
ঘৰখন সঁচাকেদে
আৰু হয়
মানে কি হয় আমি মানে কেৱল এনেই দেখিছো হা মানে মানুহৰ বিলাই বিপত্তি খিনি মই তোমাক কৈ যায় তোমাৰ চকু পাতি ওলাই আহিব তুমি যদি চোৱা
আৰে আপুনি শুনক আমাৰে এতিয়া আমাৰ যেতিয়া পানীটো ওলাই গৈছিলে তেতিয়া আমাৰ গোটেইখন পিটনি হৈ গৈছিলেে আমাৰ মানুহ মা গোট নিচেপ চাফা কৰিবলৈ গোটেই পিটনী ভৰি সোমাই যায় তলত সেই মানুহ বিলাকৰ কি হৈছিলে জীৱন
সেইটোৱে ভাবাচোন প্ৰত্যেক ঘৰৰ বাৰীত ধ্বংস কৰি পঠিয়াই বস্তু বাহিনী
হুৰি মোক মায়ে মাতিছে ৰব
হয় নেকি বাৰু থিক আছে দিয়া